হেল্ল'
হেল্ল'
হয় শুনিছেনে আপুনি মোৰ
হেল্ল' হয় শুনিছোঁ।
হয় কি কৰি আছে আপুনি?
আছো অলপ কাম কৰি আছিলোঁ।
অ', অ', ভাত খালে?
অ', খালোঁ।
অ',
আপুনি খালে?
হয়, হয় খালোঁ।
অ',
তেতিয়া হ'লে আজি আমি আ তুমি এইকেইটা দিনত কি কৰি আছা বা কি কৰি থাকা তাৰ বিষয়ে আলোচনা কৰিব পাৰিম নেকি?
অ', হ'ব, হ'ব পাৰো।
হয়, তেতিয়া হ'লে তুমি কোৱাচোন তুমি কি কৰি থাকা দিনত? তেনেকে তোমাৰ দিনটো কেনেকৈ কটোৱা এইটো অলপ জনাই দিয়া তোমাৰ?
অ', দিনটো আৰম্ভণি হয় মোৰ আ ছৈটা মান বজাত উঠো
হয়,
তাৰপিছত ৰাতিপুৱা দিনৰ কাৰ্য্যবোৰ কৰোঁ।
হয়, আৰু কি কৰে আপুনি ক'ব নেকি মানে তেনেকে আ কাম কৰি উঠি কিবা কৰে নেকি আপুনি? হেল্ল' হেল্ল' হেল্ল'